হেল্ল' অ', শুনিছোঁ। ভাত খালোঁ।
অ'। কিহৰে খালি?
কিহেৰে খালো মানে আজি হেৰি বনালো, কচু বনালোঁ তাৰপিছত দালি
উম।
তাৰপা আকৌ তিহু চব্জি বনালে মালিকে তিহু চবজি বনালে। বক কচুৱে দালিয়ে বনালো, আকৌ এ' ঢেঁকীয়াও কেইটামানিলে হেইকেদালো, অ' কচু ঠুৰ। কোলা কচুৰ ঠুৰ।
কলা কচুৰ ঠুৰ দালিত দি খাব ভাল লাগে।
নাই এনে পাতত দি খাইছোঁ, পাতত।
পাতত দি খাইছ। অঁ
পাতত দিছোঁ।
উম অঁ', কলা কচুৰ ঠুৰ, উম, উম ভাল লাগে।
উম, পাতত দি খাব ধুনীয়া লাগে।
এ আমাৰ আজিকালি খেৰ নাই যে। খেৰত দিলে যে আৰু ধুনীয়া লাগে খেৰত মেৰিয়াত। পেলাই জুই লগাই দিয়ে। পোৱা যায়। অঁ' তেনেকে ধৰি ল এটা গোন্ধ। খুবেই ভাল লাগে।
অঁ', গোন্ধত যে খাওঁ খাওঁ লাগে অঁ'।
উম, তাতে নেমু চেপি দিবা লাগে।
অঁ', জলকীয়া নেমু চব দি দিব লাগে, মজা লাগে। মানে দালি খাব মনে নগ'ল। সেয়ে কনে ভাত ধুনীয়াকে খাব পাৰিলোঁ।
অঁ', তেনেকে পাতত দিলে আৰু। কি লাগে, একো জুতি নালাগে, মাছ মাংসও নালাগে।
অঁ মালিকে তিহু অকন ভাজিছিলে তিহু নাখালো। খালি সেই কচু কনেই খালোঁ ইমান ধুনীয়া লাগিছে কচু কন।
উম, আমাৰ আজিকালি খেৰ-চেৰ নাই আৰু। সেই পাংঘৰ এনে আমা। মই হেৰি কেৰাহীটা দিও। কেৰাহি তো দিওঁ দে পেলা। অকমান হেৰি কৰি খাওঁ তাকো? ইমান মই কছো খাব নোৱাৰো, যে
অঁ।
কচু খালে ধৰে সেইকাৰণে মই কচু নাখাওঁ এ।
আমি ক'লা গছো খাওঁতেও খুব খাওঁ। উ।
উম, কেতিয়াবা কোলা কচো ঠাৰিটো আনি পেলাই। সেই মাংস লগাত বনাই পেলাই খাওঁ তেনেকে।
অঁ, ন কোলা ক-আমি-থ আমি ঠাইতটো নাখা খাওঁ, এনেই হেৰিটোহে খাওঁ, এইয়া থুৰটোহে বেছি খাওঁ।
উম', ঠাৰিতু হেৰি লগত ব্ৰইলাৰ লগত, লগত ভাজি পেলাই খাবিচোন,
ব্ৰইলাৰ মাংসৰ লগত ভাজি বৰ ধুনীয়া লাগে খাই, আমি, ' তেনেকেই খাওঁ।
খালি ভাজি খাব লাগে।
অকণমান গ্ৰেভী হয়, থুপ-থুপিয়া হয় আৰু ধৰি লক্ কচু ভাজিলে এনেও থুপথুপীয়া নহয়। কচুঠাৰিবিলাক, অহ, হ'ব পানী দিবা নালাগে। কেতাত, অকমান, কিবি,
অহ, '
অ, 'এইটো মানে খাৰ দে তাৰপিছত, জালুক-চালুক দিবি আৰু।
অ, ' তেনেকে খাই পোৱা নাই কিন্তু দেই, কচু দি বনাই খাই পোৱা নাই আজিলৈকে।
বেছি মচলা দিব নালাগে। অলপ জীৰা গুৰি, আৰু জালুকৰ গুৰি দবি। তাৰপিছত হেৰি দিবি ন, ' নৰসিংহ পাত কেটা মান দিবি, শুকলতি গছ, চাচুন তাৰ যদি তাৰ দুটা মান পাত দিবি।
শুকলতি গছটো যে ইয়াত তিনিচুকীয়াৰ নিচিনা, ডিজাইনৰ পায় কিবা হেৰি ডিজাইনৰ যে, ষ্টাইলৰ, ডিজাইনৰ পাত এটা যে হেইটো। তোৰ নহয়।
উম, 'এয়া তুলসী গছৰ নিচিনা ৰাম,
অ', ডাঙৰ -ডাঙৰ গছ পাতটো। অ', হয় দে সেইজোপা শুকলতি এজোপা আছে মানে এই, উচৰ মানুহ ঘৰত মই ভাবো এই জোপা কি গছ, তাত এদিন শুনিছিলো শুকলতি বুলি, মই শুকলতি টো ইমান চিনি নাপাওঁ ভাল,
অহ তই সেয়া সেয়া দিবিলা‌ খাৱিচোন ইমান ধুনীয়া লাগে নহয় আঞ্জায়ে ভাজি কণ খাই
শুকলতিটো তিতা নহয় জানো?
এই নহয় নহয় সেইটো পেটৰ কাৰণে বহুত ভাল শুকলতি, পেটত যদি কিবা ঘাঁ চা থাকে বাহ কিবা হৈ থাকেটো শুকাই যায়গৈ, কেঁচুৱা হোৱা মানুহক খুৱাব লাগে, শুকলতি।
উম আগতে মাহতে খোৱাইছিল আমি গম নাপাওঁ বুজি নাপাওঁ যেতিয়া মই শুকলতিটো মই মই ভালকে চিনিয়ে নাপাওঁ।
অহ মই খাই থাকো তেনেকে কচু হ'লে, কচু তোৰ হ'লে তাতে শুকলতি পাত দুটামান দিওঁৱে আকৌ বোলে সেইটো খাই থকাও ভাল, বুজিছ। তই যে এই মধুৰএ মচু সন্দেহ সাহ যে
অহ।
নিচিনা কাম কৰে সেইটোৱে
সেইটোৱে শুকলতি পাতটো মাংসৰ লগত বনাওঁতে কেনেকে দি দিয়া হয় লগত কিয় দি দিয়া।
অহ মাংসখিনি কচু ভাজি থাকোঁতে মাংস কিন্তু আগে ভাজি লবি ভালকে ভাজিলৈ ম মাং খোৱাখিনি ভাজা হৈছে আৰু তেনেকুৱা এটা কচ তোৰ খিনি দিবি কচু খিনি যি ওলায় টোপমান খাৰ দিবি তাতে আৰু হেৰি পাত কেইটা দি দিবি শুকলতি পাত তাৰপিছতে নৰসিংহ পাতকেইটা দি দিবি। দি দিবলৈ অকণমান খাৰ দিবি খাৰ দি ঢাকন দি দিবি আৰু তাৰপিছত একে গলিয়ে যায় নহয় লগতে
অহ লগতে গলি যাব খাৰ দিলে টো আৰু লগতে গলিয়ে যাব।
উম। তাছ হাত থুপ থুপ বেয়া হয় যাব গৱাহ উম জীৰা গুৰি জালুকৰ গুৰি দি দিবি আৰ
এ আমাৰ ওচৰৰ মানুহ, আমাৰ ওচ ওচৰ মানুহ ঘৰত আছে শুগলতি কিন্তু মই শুকলতি পাতটো কেনেকে খাই মই নেযা জানো দেই আজিলৈকে বনাই খাই পোৱা নাই যে।
তই ন জলকীয়া খোৱা মানুহক জলকীয়া দি দিবি।
আও শুকলতি অকল মাংস সতে খাই, বেলেগৰ সৈতিও খাই হবলা
অ শু অকল শুকলতিটো খালে ভাল নালাগে। তাৰ লগত মিজ দিব লাগে তোমাৰ দুটা এটা পাতহে শুকলাতি দিবা লাগিব। কিবা হেৰি নিচিনা গোন্ধ এটা হে জে
অ কিবা এটা গোন্ধ ওলাই অও
অহ অঁ, তুলসী পাতৰ নিচিনা কিব কিবা গোন্ধ এটা আহে।
অ গোন্ধটো আহে গম পাও। মই সেইটো অ মানুহজনীয়ে এনেকে কৈছে শুকলতি পাত দি, মই শুকলতি পাত দি, আহ আগতে মা, মনত হেৰি কৰিছিলে তাৰ পিছত পাহৰি থাকিলো। গুকলতিটো কেনেকুৱা আছিল তাৰপিছত আও বনাই কেনেকে খাই তাকে নেজানো নহয়। খোৱা ভাল বুলি জানো কিন্তু বনাই কেনেকে খাই নেজানো। এবাৰ বনাই খাব লাগিব, এবাৰ মাংস আনিলে।
মাংস আনিলে কোলা লবি।
অ
ঠাৰিকেইটা। বৰ ধুনীয়া মিঠা হৈ যায় নহয়, ধুনীয়া মিঠা লাগে হয়। খাই কচু ঠাৰি বিলাক ভাজি দিলা
অহ।
উম ধুনীয়া মিঠা হয় যায় আমাৰ আন যে সিহঁতে বৰ ভাল পায় সেইহটো উম খাই ভাল লাগে তাতে মাংসৰ সোৱাদটো বেলেগ বেছি ভাল হৈ যায় একে কিবা বেলেগ ধুনীয়া এটা হেৰি হৈ যায় সোৱাদটো পচা ভাজি খিনি উম
হয়। মই মাছৰ সতি খালোঁ। মাছৰ কণি ভাজিলো উম, তাৰপিছত আ অ', কলমৌ শাক ভাজিলো। তাৰপিছত মধু সোলেং টেঙা। এ কিনি আনিছো কালি। কলমৌ কিনি আনিছো দচ টকাকে মুঠি তিনি মুঠি।
অহ।
তাৰপিছত সেয়া কলমৌ শাক খাই ভাল পাওঁ যে সেইকাৰণে পালে মই দেখা পালে কিনি আনোৱে অ।
হে তহঁতে বোলো কিনি আনি খাওঁ। ক'ৰ পৰা আনে কি কথা নাজান না। তাকে তহঁতে ক'ৰ পৰা আনে কি কথা নাজানে।
উম, এতিয়া পথা পা হে আনে কলমৌ শাকটো পথা ঠায়ে ঠায়ে হয়, অন্যত নহয়, নহয়।
অ', আমি আকৌ আমাৰ পথাৰত হে পায়। মই ঢেকীয়া, কচু, কলমৌ এইবিলাক যদি বেলেগৰ বেপাৰী পা আনি মই নাখাওঁ দেই।
এ ঢেকীয়া, কচু নাখাওঁ সেইসোপা হেই হাবি জংঘলত অ হয়
অ', মইতো নাখাওঁ। অ', মই নাখাওঁ
আজিকালি পথাৰ কোনেও নাহ হাগে চবৰে লেট্ৰিন হ'ল। আগতেহে পথাৰ হাগি ফুৰে। হেইকাৰণে পথাৰৰ বস্তু খাব পাৰি আৰু।
ভাল লাগে আকৌ আমাৰ পথাৰৰ পৰাই আনে।
অ', নহয় তই কৈছ যে, খাবলৈ নাখাওঁ বুলি। কলমৌ শাকটো খাব পাৰি আৰু পথাৰত হয়।
কিছুমানৰ ঢেক অ', কিছুমানে ঢেকীয়া, যে বাৰী পাই চিঙে কত লেতেৰা বাৰী
অ', আমি সেইয়া নাখাওঁ, ঢেকীয়া, নাখাওঁ। ঢেকীয়া, মই আমাৰ ওচৰতে আছ আছে নহয়
আঃ
বাটতে আছে খাবলৈ মন গ'লে তাপাই চিগি এতিয়া নোৱোৰো
অঁঃ ঢেকীয়া, আৰু
উ আৰু কচু ঠাৰি কচু ঠাৰিও সেয়া ঘৰত টাপাই আনো আৰু বেলেগৰ পৰা কিনা কচু ঠাৰি নাখাওঁ।
অ কিনাাৰ বস্তূতো খাবলৈ ঘিনে লাগে আকৌ ক'ব পৰা আনে
উম অঁঃ ক পৰা আনে ঠিক নাই না আৰু
অ আমাৰ সেইকাৰণে ঘৰৰ ওচৰতে থাকে আমাৰ পথাৰৰ পৰাই আনে কচু পথাৰতে পায় আমাৰ বাটত ধেই কছো আছে কিন্তু নাখাও বাটত যোনে পাই তেনে মুতে মুতিবও পায় সেইকাৰণে বেয়া লাগে অঁঃ
আমাৰ বাৰিখনত আছে ন কচু ঢেৰ হৈছে।
তাত বাৰিততো চব পাচলিয়ে আছে আৰু
অঁঃ ঢেকীয়াও আছে পিছফালত- চাবলৈ গলে মই পিছফালে সোমাব নোৱাৰো জংঘল হৈ আছে।
অ তহঁতৰ বাৰীখনতো চাফাই বাৰীখনৰ পৰাই খাব পাৰি আৰু
অঁঃ এই পিছৰ ফালে এতিয়া হাবি হৈছে। যে সেইকাৰণে ঢেকীয়া এই বাটৰ পৰা আনো আমাৰ বাটাৰ সেইদখত নোমোতে নহয় কোনেও
অ তহঁতৰ সেইদখ বাৰু কোনো হেৰি নাই অ এনেকে ঘৰ পাচলিয়ে খাব খাবলাগে ঘৰ পাচলিয়ে খাব লাগে কিছুমান শাক পাচলি কেইটা কিনা খাবি কি যি সাৰ দিয়া পাচলি আৰু
উম সেইকাৰণে নিকিনোৱে- ঘৰকে খাওঁ।
উ', ঘৰৰ বস্তু বিলাকে খাব লাগে। ঘৰ বস্তু খোৱাই ভাল। পাচলি খাৰ সেইটো বেছিকে খাব লাগে।
এতিয়া ৰঙালাও আঘ হেৰা হেৰি দি বেলে খাওঁ।
অহ ', ৰঙালা আগদ।
এহ কঁঠাল গুটি দি। কঁঠাল গোটি দি খাৰ দি খাওঁ।
ৰঙালাওতো ধুনীয়া লাগে খাই।
উম', তাৰমানে হৈছে নে নাই?
আমাৰ ৰঙালাওটো হোৱা নাই হ'ব দে আকৌ পিছত কথা পাতিম।
এজানে
হেল্ল',
অহ ',
হ'ব দে বোলো ন।
অহ ', হ'ব দে।
অহ- অহ- অহ